শুনিছানে অ শুনিছানে? হেল্ল' শুনিছা
অ শুনিছা?
অ শুনিছানে অ শুনিছোঁ শুনিছোঁ কি কৰিছা?
মই অলপ মানে অফিচৰ অলপ কামত কৰি আছিলো অফিচৰ কাম অলপ তুমি
ঘৰতে আছা?
অ এতিয়া ঘৰতে আছো
অহ বাৰু মই মানে এনেই মানে দূৰদৰ্শনে চাইছিলো ৰবা
হয় নেকি?
উম দূৰদৰ্শন মানে এ যে বাতৰিবোৰ বাতৰিয়ে চাইছিলো
বাতৰি চোৱা নেকি তুমি
উম কি ক'লা?
অ
কি কলা।
তুমি হেল্ল'
অ কোৱা
হেল্ল' শুনি পাইছা মোৰ মাতটো ভালদৰে‌
পাইছো দিয়া মানে বাতৰি চাই আছিলো ৰবা। এই মানে এইবোৰ খবৰ বোৰ ভাল লাগে আৰু উম,
অ অ অ অ অ ভাল লাগে ভাল লাগে মোৰ মানে ভাল লাগে। এইবোৰ চাই ভাল লাগে ন।
ভাল লাগে আৰু মান ইমান খবৰ বোৰ গম পাই ন ক'ত কি ঘটনা হৈছে। যিবোৰ মই মানে সাংবাদিকবোৰক ন সাংবাদিকবোৰকো ধন্যবাদ দিব লাগিব ন তেওঁলোকৰ মানে দাৰাই আমি গম, পোৱা যায় সকলোবোৰ কত কি ঘটনা হৈছে উম আজিকালি। ঘটনা হৈ থাকে কিমান ঘটনা সংঘটিত হৈ থাকে তেওঁলোকৰ দ্বাৰাই গম পাই গম পোৱা যায় ন। এই ধৰা ফোনটো খুলিলো ফোনতো ধৰা। এই বাতৰিবোৰ পাও দূৰদৰ্শনতো পাও। তেনেকুৱা আৰু
মানে কি আৰু আমি সিহঁতক মানে ধৰা। আহ ক'ব গলে আমি সিহঁতক অ কৃতজ্ঞতা দিব লাগে আৰু হয়নে। মানে সাংবাদিকসকলৰ, তুমি চাবা সহঁতে তোমাৰ সত্য হয় স ত্য বা নিয়ায় আৰু জনস্বাৰ্থৰ বাবে নিষ্ঠুৰে কাম কৰি আহি সমাজক মানে বহুত, যাতে সমাজক মানে তোমাৰ সঁচা বাতৰি দিব চেষ্টা কৰিছে আৰু
পাৰে আৰু আৰু তেওঁলোকে মানে কি বিভিন্ন পৰা তথ্য সংগ্ৰহ কৰে ন মানে সত্যতাৰ পৰীক্ষাত, তো কৰি মানে নিৰপেক্ষ ভাৱে আমাৰ ওচৰ আগবঢ়াই দিয়ে ন। ভাল লাগে সেইটোৱে আৰু
তোমাৰ সাংবাদিক সকলৰ আৰু এটা গুণ আছে যে সিহঁতে মানে, এতিয়া কিছুমান সাংবাদিক থাকে আৰু ধৰা নিৰপেক্ষ নহয়। কিছুমানে হয় আৰু পুৰা স্বাধীন ভাৱে কাম কৰে। স্বাধীন ভাৱে কাম কৰে সিহঁতৰ। সিহঁতৰ কথা বেলেগ বাৰু কিন্তু কিছুমানে নহয় সেইটো সিহঁতৰ ব্যক্তি ব্যক্তিগত কথা দিয়া আছিল কিন্তু যিবোৰ তোমাৰ স্বাধীন ভাৱে কাম কৰে আৰু তোমাৰ একো তোমাৰ ৰাজনীতিৰ লগত জড়িত নহয় আৰু যিজৰ সঁচা বাতৰিতটো প্ৰকাশ কৰে সিহঁতৰ আৰু ভাল সাংবাদিক বুলি মই ভাবোঁ।
উম উম হয় দিয়া আৰু কিছুমান কি কিছুমানে নকৰে তেনেকুৱা জানা কিছুমান সাংবাদিকে মানে বহুত মিছা মিছা বাতৰিও প্ৰকাশ মানে কৰে আৰু জনসাধাৰণৰ মাজত প্ৰচাৰ কৰে উম প্ৰচাৰ কৰে আছে তেনেকুৱা আছে এতিয়া মানে কি আমি তাৰ মানে সাংবাদিকক মানে গণতন্ত্ৰৰ সতুষ মানে স্তম্ভ বুলিও কোৱা হয় জানে তুমি এইটো
হয় নেকি।
তেওঁলোকক গণতন্ত্ৰ মানে চতুৰ্থ স্তম্ভ বুলি কয়।
অ অ,
মানে কিমান দায়িত্ব থাকে ন মানে বিভিন্ন ঠাইলৈ গৈ তেওঁলোকে ধৰা বাতৰিবোৰ সংগ্ৰহ কৰিব লাগে। মানে আৰু মানে কি আৰু দুৰ্নীতি অন্যায় অপৰাধৰ তথ্যবোৰ যাতে মানুহৰ, উদঙাই দিব লাগে ন সেইবোৰ
অ অ অ অ সেইটো তুমি
সেইবোৰ আৰু মানে জৰুৰীকালীন কেতিয়াবা পৰিস্থিতি হয় নহয় যেনে ধৰা বান পানী হল তুমি গম্প হ'ল আৰু ধৰা সেইবোৰ আৰু মানে। কি আৰু মহামাৰী বা আদিৰ সময়ত দ্ৰুত নিৰ্ভৰযোগ্য মানে তেওঁলোকে বাতৰি মানে প্ৰচাৰ কৰে
বা এতিয়া বানপানীয়ে হ'ল ধৰা অসমতো কিমান বানপানীৰ সমস্যা তেওঁলোকে মানে গৈ মানে এইবোৰ আমাৰ এনে কি আৰু বাতৰি মোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰে। তেতিয়া আমি গম পাওঁ,
মানে আগতে তেওঁলোক উপস্থিত হ'ব লাগে আৰু উম উপস্থিত হয় আৰু মানে য'ত
কি কয় তো তুমি যদি ধৰা আজি সাংবাদিক হবৰ কাৰণে এটা সুযোগ পালা তুমি হবানে?
অ মোৰ বাৰু হ'ব ইচ্ছা যাই বাৰু আছে বাৰু
তুমি ভবা তুমি সাংবাদিক হলে কেনেকুৱা সাংবাদিক হ হ'ম বুলি ভবা মানে মই জানিব বিচাৰো
মই মানে কেনেকুৱা ভাবো আৰু মানে কি যাতে মানে কি আৰু সঁচাটো যাতে মানে কি উম সঁচা পক্ষ মানে কি সত্য পথত যাব বিচাৰো আৰু মানে কি তথ সত্য পথত যাই যাতে সত্য মানে তথ্যবোৰ যাতে মানে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব পাৰো মানে সমাজৰ হকে কাম কৰিব পাৰো ভাল তৰি ভাল হয় ভাল কথা প্ৰচাৰ কৰিব পাৰো তেনেকুৱা মানে তেনেকুৱা সবল হম বুলি ভাবিছো। আৰু মানে যদি সুযোগ পাওঁ আৰু কেতিয়াবা মানে তুমি কি ভাবা কোৱাচোন? তুম তুমি যদি সুযোগ পোৱা তুমি কেনেকুৱা হ'বলৈ
মই মানে সুযোগ পালে মই ভালে পাম আৰু ধৰা এটা মোৰ মই নিজকে বহুত ভাগ্যবান বুলিয়ে ভাবো ভাবিম যে মই সাংবাদিক হ'বলৈ সুযোগটো পাম ধৰা তেতিয়া মানে মই, তোমাৰ যিমান পাৰো আৰু মানে অ স সত্যত থাকিম আৰু সত্যতা তোমাৰ বস্তুটো প্ৰকাশ কৰিম সত্যৰে আৰু মানে তোমাৰ মানে নিৰপেক্ষতাটো ৰাখিম আৰু মানে ব্যক্তিগত মতামত বা প্ৰক্ষাপত নেদেখুৱাই মানে সকলো পক্ষৰ কথা মানে সমাজ খনলৈ আনিবলৈ চেষ্টা কৰিম আৰু যি ত' সেইটোয়ে আমাৰ কাম হয়।
হয় হয়।
মানে সময়ৰ মতে সময়ৰ কাম বোৰ কৰিম ধুনীয়াকে যিবোৰ মানে আমাক মোৰ ওপৰৰ মানে অফিচৰ তোমাৰ ছাৰে কব সেইবোৰ মই ধুনীয়াকে পালন
নিয়াৰিকৈ কৰিবা আৰু উম নিয়াৰিকৈ পালন কৰিবা আৰু তাকে কৈছা তুমি ঠিকে আছে বাৰু তেনেকুৱা হ'ব লাগে দিয়া আৰু মোক কি সাংবাদিক মানে সাংবাদিকতাত মানে কিছুমান মানে প্ৰত্যাহ্বানৰো সন্মুখীন হয় ন সাংবাদিকৰ মানে কেনেকুৱা আৰু সাংবাদিক ত মানে সন্মুখীন হোৱা কিছুমান মানে প্ৰত্যাহ্বানো আহে দিয়াচোন মানে কৰবাৰ পৰা ভুৱা খবৰো বেয়া খবৰ বিস্তাৰ কৰা। বেয়া খবৰতো আমি বহুত পাওঁ ন আৰু ৰাজনৈতিক বা সামাজিক চাপ থাকে তেনেকুৱা আৰু আৰু মানে সময়মতে যেতিয়া কেতিয়াবা তথ্য মানে সংগ্ৰহ নকৰেই মানে সত্য সংগ্ৰহ নকৰাতো অসুবিধা হয় সময় মতে তথ্য সংগ্ৰহ নকৰে আৰু ছচিয়েল মাধ্যমত ধৰা আজিকালিটো চব ডিজিটেল হৈছে ন ডিজিটেল মাধ্যমত ভুল তথ্য মানে বহুত মানে দ্ৰুত ভাৱে বিয়পে ন বহুত মানে ভুৱা খবৰ পাওঁ আমি কেতিয়াবা ওমম চব ডিজিটেল হৈ গৈছেটো সেইকাৰণে তেনেকুৱা আৰু
আৰু মানে মই ধৰা যদি মই মই মানে তোমাৰ কি কৰিলো হয় তোমাৰ মানে একো বস্তু মানে তোমাৰ পুতুককে মই তোমাৰ হেৰি নকলোৱেই বস্তু বহুত। মানে তোমাৰ গৱেষণা কৰিলো হয় আৰু ধৰা মানে সেইটোৱে।
কৰি ভালকৈ তেতিয়া মানে জনসাধাৰণৰ ওচৰত উম,
মানে মই ভিতৰলে গ'লো হয় আৰু বস্তুটোৰ তথ্য লৈ যাব চেষ্টা কৰিলোঁ হয় আৰু যি খিনি মানে মোৰ হাতত থাকিল হয় আৰু মানে মই মানে সঠিক সময়ত সঠিক সংবাদ মানে জনসাধাৰণৰ ওচৰলৈ মানে দিবলৈ চেষ্টা কৰিলো হয়
উম, হয় দিয়া।
আৰু মানে মই এইটো এতিয়া মানে এটা সাংবাদিক মানে তোমাৰ এটা অ, সমাজ কল্যাণৰ কাম বুলিও কব পাৰি গম পাইছানে সাংবাদিকৰ।
ভাল আৰু মানে নিৰপেক্ষ ভাৱে আৰু মানে কিছুমান মানে বেলেগ মানে কি সাংবাদিকৰো কিছুমান ভাগ আছে ন' কিছুমান ধৰা ৰাজনৈতিক সাংবাদিক ক্ৰীড়া সাংবাদিক থাকে। যোনে ধৰা খেলৰ বাতৰিবোৰ প্ৰচাৰ কৰে। স্বাস্থ্যৰ সাংবাদিক থাকে, শিক্ষা থাকে, বা বিজ্ঞান বা প্ৰযুক্তি সাংবাদিক থাকে, ব্যৱসায়িক থাকে কিছুমান। আৰু ধৰা এতিয়া ধৰা টেলিভিশ্যনৰ ডিজিটেল সাংবাদিক বোৰটো টেলিভিশ্যনত মানে বাতৰি কৰে ন' প্ৰচাৰ কৰে বেলেগ-বেলেগ ধৰণৰ থাকে। থাকে আৰু কিছুমান মই মানে ক্ৰীড়া সাংবাদিকটো মানে ভাল লাগে মোৰ। ক্ৰীয়াৰ বিষয়ে মানে কয় ভাল লাগে ন। সেনেকুৱা আৰু চব বেলেগ-বেলেগ ভাগ থাকে নহয়।
অ, থাকে-থাকে মই মানে তোমাৰ ৰাজনৈতিক সাংবাদিকটো মই ভাল আৰু হ'বলে মন কৰোঁ। তেতিয়া মানে তোমাৰ ৰাময়ণ, ৰাজনীতি চৰকাৰৰ আৰু নিৰ্বাচন। আপোনাৰ যিবোৰ তোমাৰ নীতি নিৰ্ধাৰণ আছে। সেই বোৰ মানে তোমাৰ মই অ' সংবাদ সংগ্ৰহ কৰিবলৈ ইচ্ছা। কৰো আৰু যে জনসাধাৰণক সঠিক তথ্যতো যে মই দিব পাৰো মই। চেষ্টা কৰো আৰু যে হয়, আৰু মোৰ মানে তোমাৰ হয়।
আছে আৰু ন' ভাল পোৱা আৰু ৰাজনীতি।
অ'হ, অ'হ, হয়-হয়-হয়-হয় আৰু মানে বিজ্ঞান আৰু প্ৰযুক্তি সাংবাদিকো হ'ব খোজো আৰু অলপ মানে মোৰ বিজ্ঞানৰ প্ৰতিও মানে মনটো ইচ্ছা আছে আৰু। সেইবোৰ মই ধৰা অলপমান বিজ্ঞানৰ সাংবাদিক হলে মানে তুমি বিজ্ঞানবোৰ গৱেষণা কৰিব লাগিব সঠিক তথ্য নতুন মানে আৱিষ্কাৰবোৰ প্ৰকাশ-প্ৰকাশ কৰিব লাগিব আৰু মানে সেইবোৰ কৰি নিজেই ভাল পাওঁ আৰু।
কি নতুন ধৰা বস্তু আৱিষ্কাৰ হৈছে। কিছুমান সেইবোৰ মানে আগবঢ়াবা আৰু।
হয়, মানে সেনেকে আৰু। নতুন-নতুন বস্তু বোৰ মই মানে পঢ়ি ভাল পাওঁ যিহেতু। পঢ়িলে এতিয়া যেতিয়া মই সাংবাদিক হম। হম তেতিয়া মই আৰু বেছিতো পঢ়া যাব পৰা
পঢ়া যাব সাঙুৰ অ' কিমান পঢ়িব লাগিব ন' কিমান মানে তথ্য, থ্য বোৰ মানে পঢ় তুমি বিশ্লেষণ কৰি সেইবোৰ মানে শুদ্ধ ত থ্য মানে বিশ্লেষণ কৰিয়েই তুমি মানে জনসাধাৰণৰ আগত। মানে প্ৰচাৰ কৰিব পাৰিবা তেনেকুৱা আৰু আৰু। ধৰা এতিয়া ধৰ স্বাস্থ্য সাংবাদিক আছে। ধৰা স্বাস্থ্যৰ বিষয়ে যোনবোৰে মানে কে মানে আগবঢ়াই মানে বাতৰি। তেওঁলোকৰ ধৰ স্বাস্থ্যৰ বিষয়ে কিছুমান সেইবোৰে স্বাস্থ্যৰ সাংবাদিক খু বেয়া নালাগে বাৰু আৰু ক্ৰীড়া সাংবাদিক মানে। কি খেলৰ বিভিন্ন কথা কৰাই ন। খেল কি হ'ল কি নহ'ল বা কি খেল আছে। অ' টিভিত দেখা। পাল যে ভাল লাগে, উম ভাল লাগে।
হয়, হয়। বাকী তুমি খেলা
মানে অ' খেলা বাৰু মই চাও। ইমান তেওঁ মই বেছিকে মানে, তোমাৰ ৰাজনৈতিক সেইবোৰ চাই থাকো আৰু তোমাৰ বাতৰিবোৰ চাই থাকো। তেতিয়া মানে হয়, তুমি মানে এজন ৰাজনৈতিক, সাংবাদিক হোৱাৰ কাৰণে বহুত দায়ি আছে তোমাৰ, মানে তুমি ধৰা চৰকাৰৰ আৰু সিদ্ধান্ত বোৰৰ ওপৰত ভালকে সংবাদ কৰিব লাগিব আৰু তোমাৰ যিবোৰ তোমাৰ বিহৰ বিধানসভা আছে বা বৰ্তমানতটো তোমাৰ বাজেটৰ সে চলি আছে, সেই মোৰ তোমাৰ, কাৰ্যকলাপ বোৰ কভাৰ কৰিব লাগিব, আৰু ধৰা যেতিয়া তোমাৰ নিৰ্বাচন হব, তেতিয়া তুমি নিৰ্বাচনৰ সময়ত বিভিন্ন ফোটস্থলীত যাই কেনে তুমি মানুহৰ মন কৰ্তব্যতও ল'ব লাগিব যে, সিহঁতৰ কিবা পৰিশ্ৰম হৈছে নে নাই?
দৰ্শনত যে দেখো যে আৰু মানে এতিয়া তুমি ডাংসৃতিক সাংবাদিক বুলি ক'লা, বহুত দায়িত্ব থাকিব তোমাৰ। ৰাজজনিক সাংবাদিকবোৰৰ মই হিচাপত দায়িত্বতটো বেছি যেন লাগে? মানে কেনেকুৱা দায়িত্ব যে ধৰা হ'ব আৰু সংবাদৰ কাৰ্যকলাপৰ মানে যি বাতৰিবোৰ তুমি সংগ্ৰহ কৰিব লাগিল। আৰু এতিয়া ধৰা নিৰ্বাচনৰ সময়তটো আৰু ব্যস্ত। ৰাজনৈতিক সাংবাদিক বোৰৰ, উম।
কৈ বেছি মানে তোমাৰ সাহসতটো থাকিব লাগিব।
লাগিব লাগিব, তুমি যাতে উম ভয় নকৰা, মানে তুমি জানা খাহখেৰে যে সকলোবোৰ কথা মানে স্পষ্ট, যে মানুহৰ আগত তুলি ধৰিব পৰা, সেইটো যোন মানুহে নহও চিয়। যোনে নহওঁক চিয়। ভয় নকৰাকৈ যাতে মানে জনসাধাৰণৰ ওচৰত যাতে, মানে আগত প্ৰচাৰ কৰিব পাৰা।
তাকে